হেল্ল'
হেল্ল' অ', কি কৰি আছা তুমি?
পিছত বহি আছিলোঁ।
অ', অফিচত মই অলপ এক্সাৰচাইজ কৰি আছিলোঁ মানে।
অ', এক্সাৰচাইজ কৰি আছা নেকি, অ, তুমি তোমাৰ এক্সাৰচাইজ কৰি ভাল লাগে নেকি?
অ', এক্সাৰচাইজ কৰি মোক ভাল লাগে, বহুত ভাল লাগে।
অ', হয় নেকি মানে আ, তোমাৰ মানে এতিয়া অ', অ', অ', মানে তুমি জিম যোৱা নেকি? মই কৰোঁ, মই কৰোঁ মই সন্ধিয়া টাইমত কৰোঁ অ', অ', অ', মোৰ এক ঘন্টামান কৰোঁ মই।
অ', এক ঘণ্টা কৰা নেকি? অ', এক্সাৰচাইজ কৰি কিনে তাৰ পিছত কেনেকা লাগে গাটো?
অকমান গাটো অকমান ফিট লাগে আৰু তোমাৰ এনাৰ্জিটো আহি যায় মানে অকমান। অ', অকমান হেল্ডি লাগে আৰু তোমাক যেনেকে লাগে অ', আ, মোৰ বডিটো অ', কাম কৰিছে মানে দিনটো তুমি বহি থাকিলে তোমাৰ বডিটো বিষাই যায় অ', তুমি মানে জিম যোৱা নেকি?
মই জিম যাওঁ অ', যাওঁ।
মানে জিমজাত তোমাক চবচে ভাল অ', মানে জিমত তোমাৰ যেনেকে হয় তোমাৰ বাইচেল মাৰা চেচ মাৰা, তোমাৰ বেগ মাৰা, তোমাক চবচে ভাল মাৰি
অ', মইগে টু লেগ আৰু
লেক।
অ', লেগ মাৰি কিনে ভাল লাগে।
হয, হয়, হয়, আৰু?
আৰু আৰু ডেডলিফ মাৰি ভাল লাগে মোক।
অ', হয় নেকি? আৰু তুমি এনে কিবা মোক এনে মোৰ এ তোমাৰ চেছ বাইচেল আৰু এই ট্ৰাইচেল তো মাৰি মই মই বেছিভাগ এইবিলাকে মাৰোঁ আৰু অ', বেগ মাৰো অ' অ' মই এইবিলাক মাৰো বহুত ভাল লাগে। মোৰ অ' জিম মই তোমাৰ ক কলো মই তোমাক এঘণ্টা কলো
আহ সপ্তাহত কেইদিন যোৱা যিম
যি মোৰ সদায় থাকে। সদায় থাকে। চানডে এৰি
অ',
অ', তুমি কোনটো য ইমত যোৱা?
মই ঘৰৰ ওচৰৰে এটা জিম আছে। তাতে কৰো মই
হয়। হয়। মানে ফ্ৰেণ্ডৰ লগো যোৱা না নিজে যোৱা
ফ্ৰেণ্ড কেইটাৰ লগত যাওঁ এটা ফ্ৰেণ্ড আছে। হিৰ লগত যওওঁ মই সদায় আহ তুমি অকলে যোৱা না ফ্ৰেণ্ডৰ লগত যোৱা জিম কৰিবা।
ন মকললে যাওঁ। মানে জিমত আছে। কোনোবা চিনাকি মুনাকি আছে। চব চিনি পায়। অ' মানে ইয় পৰা আকলে যাওঁ মানে
অ',
অ',
জিম আৰু এক্সাৰচাইজ একেলগে কৰ ঘৰত মানে থাকিলে। এক্সাৰচাইজ কৰা আৰু জিমত যালে হয়।
অ', হয়। হয়। ভাল লাগে মানে এইটো কৰি পিনে আৰু আৰু তোমাক এই তোমাৰ অ' য়োগা কৰা না য়োগা
অ', য়োগাওটো কৰো মই এই ৰাতিপুৱা কৰো য়োগা মৰ্ণিং টাইমত
হয় নেকি। অ' মানে তোমাৰ য়োগা কৰি তোমাৰ মুডটো মানে ফ্ৰেছ হৈ যায় না বহুত মানুহকেইটা তোমাৰ কেনেকে ফিল হয়। তোমাৰ
মোকো মাইণ্ড ফ্ৰেছ হৈ যায়। অলপ গা চা অলপ ফিট লাগে।
ফিট লাগে অ'। তুমি ৰাতিপুৱা কি খোৱা মানে য়োগা কৰি কি খোৱা তুমি
মই য়োগা কৰি পানী খাওঁ ফাচ তাৰপিছত কেচা বুট
কেঁচা বুট
অ', অ' এইকেইটাই প্ৰটিনৰ বস্তুৱয়ে খাব তো তুমি কি কি খোৱা?
মই এই তোমাৰ পানী খাওঁ। তুমাৰ কল খাওঁ। কল
ফলকেইটা খোৱা
কল বুট বুট বুট তাৰপিছত তুমি তাৰপিছত ব্ৰেকফাচত তুমি এ আ ৰুটি কণী এইবিলাক মানে প্ৰটিন বস্তু খালে ভাল লাগে আৰু অ', তাৰপিছত তোমাৰ মানে মুডটো ভাল থাকিব আৰু অ' অ' তুমি মানে কিবা প্ৰ'টিন লোৱা নেকি?
প্ৰ'টিন অ' মই লঁও।
কি প্ৰ'টিন লোৱা? তোমাৰ অ' হয় নেকি?
অ', তুমি লোৱা পৰটিন
অ' প্ৰ'টিন বৰ্তমান এতিয়া লোৱা নাই। মই ল'ব লাগিব।
অ', অ' হয়।
কিন্তু কি হয় তুমি তোমাৰ আইডিয়া আছে নে কিবা?
অ' এইটোৱে চাপ্লিমেণ্টি।
হয় নিকি?
অ।
অ, মানে এইটো মানে প্ৰ'টিন খালে মানে বডিত কিবা এই এনেৰ্জি-বেনেৰ্জি আহিব নে?
অ, ভএইটোৱে প্ৰ'টিন খাইয়ে মই জিম কৰো মানে।
অ মানে প্ৰ'টিন অ মানে কেনেকে খোৱা মানে তুমি মানে? পানী দি নহ'লে নে কিবা?
অ পানীত মিক্স কৰি কিনে খাও এনে নৰ্মেল।
গৰম পানী নে ঠাণ্ডাপানী?
গৰম পানী।
পানী দি খাব লাগে নে
অ গৰম মানে ইমানো গৰম নকৰো অলপ নৰ্মেল টাইপ গৰম কৰি কিনে মি ক্স কৰি কিনে খাও বটলত লৈ যাও জিমত এইটোয়ে খাও।
হয়। মানে গৰম পানী খাব লাগে মানে?
গৰমটো গৰম ইমানো গৰম নহয় অলপ নৰ্মেল টাইপ।
হয় হয়।
অ।
আৰু তোমাৰ এই তুমি এ আ ৰাতি কি খোৱা?
ৰাতি এনে মই নৰ্মেল খাওঁ ভেজি ভেজিটেবলচ
মানে তুমি আহ চিকেন নোখোৱা নিকি?
অ চিকেন ইমান নাখাও, খাও কেতিয়াবা কেতিয়াবা।
অ, নহয় এই জিম কৰা মা অ খাও মই মইও খাও মোক চিকেন লাগে ৰাতি মোক ভাত লাগে। মই দুপৰীয়াত কম খাও ৰাতি বেছি খাও।
চিকেন খালেও
হয় নেকি? অ মানে মই এই দুপৰীয়াত কম খাওঁ অলমান মানে।
অ হয়।
অ মানে দুপৰীয়াত মানে কাম চাম হৈ থাকে না।
হয় হয় হয়।
অ মানে বেছি খাই দিলে পেটটো মানে ফুলি গ'লে আৰু কাম কৰিবলে মন
অহ।
অ এই তুমি ৰাতি এতিয়া যোৱা আৰাম দি যোৱা তুমি গা চা ধুই পিনি এতিয়া খা ভাত খোৱা বেছিকে ভাত খালেও চিন্তা নাই কিয়ুকি তুমি এতিয়া শুই থাকিবা অ, সেইকাৰণে।
কি কি ফ্ৰুট কিটা খাই কিনে ভাল লাগে মানে?
মোৰ ফ্ৰুট তোমাৰ মেংগ হ'ল।
অ মেংগ।
অ আৰু তোমাৰ এই মধুৰিআম অ আৰু তোমাৰ এই তৰমুজ খোৱা না তুমি তৰবমুজ? অহ বহুত ভাল লাগে মানে এ তৰমুজ খাওঁ আৰু লিচি
লিচি অ।
অ মানে এইবিলাকেই ভাল লাগে আৰু কল অ তুমি তোমাক কি ভাল লাগে চবচে ভাল?
মই এইটোয়ে তৰমুজ, লিচি, কঠল। কঠল খাইছা না?
অ কঠল কঠল অ কঠল খাইছো ভাল লাগে অ। আম আৰু
আৰু এইটোৱে আৰু।
হয়। হয়।
অ', অ'
তোমাৰ বগৰী খাইছা তুমি বগৰী
অ', বগৰীও খাওঁ মই
বহুত ভাল লাগে বগৰী মানে খাত মানে তুমি বগৰীৰ চাটনিটো খাইিছা চাগে।
অ', বগৰী চাটনি খাইছো।
উম বগৰীৰ চাটনিটো খাই আৰু অ' অ' তোমাৰ এই ঘৰ এই বগৰী এইটো মানে এই তোমাৰ গুৰেদি বগৰী বনাই গোম পোৱা না
আহ', আহ' সেইটো খাই পাইছো মিঠা মিঠা অ' গুট দি।
অকমান এই অকমান তিতা লাগিব মিঠা লাগিব বঢ়িয়া লাগে। অ', এই আচাৰো কনে তাৰ।
হয়। হয়। হয়।
ভাল লাগে বহুত
অ', খাই ভাল লাগে।
কোনটো আছাৰ ভাল লাগে সবচে ভাল।
সবচে ভাল আৰ আচাৰটো ভাল লাগে মোক।
আমাৰ ওচৰ ভাল লাগে।
অ', তুমি খাও ন আমাৰ আচাটো?
অ', মই খাওঁ মই খাওঁ মোৰ বহুত ভাল লাগে।
অ',
অ', আমৰ আচাৰ খাওঁ। বগৰী আচাৰ খাওঁ। তোমাৰ এই জলফাই
অ', জলফাইৰ আচাৰতটো ভাল লাগে।
জলফাই আচাৰো বহুত ভাল লাগে মানে। তুমি খোৱা নে?
অহ', খাওঁ মই।
অহ', আৰু বহুতকেইটা বস্তু আছে। এনে তুমি এই গাজৰৰ আচাৰ খাইছ নে গাজৰ মিক্স।
গাজৰৰ আচাৰ নাই খোৱা গাজৰৰ হালোৱাটো খাই পাইছো।
অ', গাজৰৰ হালোৱা খাইছা নেকি? গাজৰ অ' গাজৰৰ হালুৱা মো খোৱা নাই তুমি কেনেকে খোৱা?
এইটো গাজৰটো গ্ৰাইণ্ড কৰি কিনা এই গাখীৰত। বনাই যে এনেকে খাইছো মায়ে বনাইছিল মই। খাইছো আৰু। অ', মোক বনাব নাহে গাজৰো হালুৱাটো।
হয় নেকি ভালে লাগিছে নেকি?
অ', ভালে লাগিছে।
মানে মই এতিয়ালকে খোৱা নাই। গাজৰৰ হালোৱা খাব লাগিব। অ', আৰু তোমাকে। আহ এনে তোমাৰ চুইটছ বস্তু কি ভাল লাগে তোমাৰ?
চুইট বস্তু এনেই মিঠাই-চিঠাই ভাল লাগে আৰু
অ', মিঠাই ভাল লাগে মানে এনে চকলেট-টকলেট খোৱা না তুমি?
চকলেট অ' খাও চকলেট। ভাল লাগে দেৰি মিল্কটো ভাল লাগে দেৰি মিল্ মিল্কী বাৰ।
মিল্কী বাৰ্ড অ' মিল্কী বাৰ্ড বহুত ভাল লাগে অ' এইটো তুমি মই যেতিয়া সৰু থাককা আছিলো। তেতিয়া মইতো খাই আছিলো বহুত। অ', হয় এই স্কুল ছুটি হোৱা টাইম অ। এই দহ টকাতে পায়। পাঁচ টকাটো পাইছিলে এটা সৰু কৰি লাম্বা কৰি দি অ' তাতে এ বি চি ডি‌ লিখা থাকে এইবোৰ অ' ডাঙ ডাঙৰ ডাঙৰ ৱৰ্ডত এ বি এনকে কিবা কিবা লিখা থাকিব, ভাল লাগে বহুত। মানে কাখী কাখী বঢ়িয়া লাগে মোক, মিল্কি মিল্কি। অ' আৰু কিবা, আৰু কিবা খাইছিলানে?
আৰু এইটো দেৰি মিল্ক কিণ্ডাৰ জয়।
কিণদা যো।
অ' কিণ্ডাৰ জয় খাইছিলো, কিণ্ডাৰ জয় এতিয়াও খাওঁ কেতিয়াবা কেতিয়াবা।
তিনদা জয় ইটাও খোৱা নেকি ভাল লাগে নে? অ', অ', মই মই মানে, স্কুল টাইমতে খেছিলো এতিয়া না খাওঁ মানে।
স্কুল টাইমতে খাইছিলা, খাই কিনে কেনেকা লাগছিল?
ভালে লাগিছিলে মানে তাতে বহুত মানে টয় কেইটা পাই আছিলে। এই তোমাৰ এ অ'।
টয় কেইটাৰ কাৰণে বেছিভাগ খাইছিলোঁ আমি সেইটো কিণ্ডাৰ জয়টো। অ' মটো পটলো চিপ্ছ খাইছ এইটোতো টয় পাইছিল আগতে, টয়ৰ কাৰণে আমি খাইছিলোঁ এইটো। চিপছ কেইটা, চিপছ হয় গ'ল কিণ্ডাৰ জয়।
আৰু তোমাৰ এটা ল'ডাছ বুলি চিপছ আছ তাতে যে পকেমন কাৰ্ড দি আছিলে, অ'। পকেমন কাৰ্ডটোৰ কাৰণে আমি খাই আছিলোঁ বহুত, এ বহুত বস্তু আছে, এ আগৰ বস্তু কেইটা ভাবিলে বহুত ভাল লাগে মানে
হয় হয়।
এতিয়া মানে বৰ্তমান নাই বৰ্তমান মানে চব মানে বেলেগ বেলেগ বস্তু আনি দিছে।
অ', অ'।
আমাৰ আমাৰ যি আছিলে চব মানে ভাবিলে মানে মনটো মানে ভাল লাগে আৰু হয়।
এটা এনজয়মেণ্ট আছিল আৰু। অ' দিয়া ঠিক আছে ভাল লাগিল কথা পাতি কিনে তোমাৰ লগত।
দিয়া অ'।